হেল হেল্ল'
অঁ কি কৰিছা
এ আও মই আমাৰ ঘৰৰ এই ফুল খিনিকে চাই আছো ৰবা ইমান গৰম যে ফুলবিলাক মানে পানী নিদি দিলে মৰি গৈছেগৈ
আহ
এ তাতে লাগি আছো তুমি কি কৰি আছা
মই মই আছো এনেই বাৰু ময়ো হেৰি কৰিছিলো নহয় ফুল ৰুইছিল ছিলো নহয় তাৰপিছত এই সৃজন ফুল যে হৈ আছিলে ধুনীয়াকে ফুলিছিলেও অলপ। তাৰ পিছত সেইদিনাখন আপ ফালে যাব লগা হ'ল।
অ',
এ', বৰষূণ ফোন পৰিলে যে গোটেই ফুল গিজোপা এতিয়া কিবা বেয়া হৈ গলগৈ।
যাক, মানে বৰষুণতটো বেছি হ'লেও মানে ফুলবিলাক
ফুল বিলাক বেয়া হয় কিছুমান ফুল বৰষুণত বেয়া, কি যিমান ৰ'দ পালে তুমি এ, মানে টাবত পানী দিয়া এ একো নাই কিন্তু, উম।
সেইটোৱে।
তাকে বেয়া হৈ গ'লগে যে মন তো বেয়াও লাগিছে।
অ, বেয়াও লাগে এতিয়া আকৌ ইমান গৰম পৰিছে ন আজিৰ পৰা কালি অলপ ঠাণ্ডা আছে আছিল আজি আকৌ ইমান গৰম। তাকে ইমান গৰম হ'লেও ফুল বিলাক মৰি য
মৰিযায়-মৰিযায়, এ পাতবোৰ কিবা কুঁহ পাতবোৰ কিবা হেৰি লেৰেলি আহা নিচিনাকে
অ, লেলি আহা নিচিনাকে আহে।
ফুলি থাক
অ, ফুলি থাকিলে বহুত ভাল লাগে তাতে আকৌ এইবাৰ আমাৰ মানে মান আম কেজোপা ৰুইছিলে নহয়। তাতে প্ৰথম থোক এট এটা ওলাইছে তোমাৰ মালভোকৰ সেইটোও চাই আছো।
অ, অ, নতুনকে ৰুতে
সান্দহখিনি কেনেক নতুনকে ৰোৱা হ'ল আৰু মানে ডাঙৰ হৈ পেলাই এতিয়া মানে এঠোক ওলাইছ পাঁচআশী মান ওলাইছে পাঁচ-ছয় আশী মান। প্ৰথম-প্ৰথম ওলাইছে আও মালভোক কল, উম। ভাল লাগে ন।
ভাল লাগে ঘৰৰ বস্তু সাৰ-সুৰ নিদিয়া।
অ', সাৰ নিদিয়া যেতিয়া।
এতিয়া শুনিবলৈ পাও কল বিলাক যে একে ৰাতিৰ ভিতৰতে কাৰ বাইদি ননে কি দি পেলাই পসাই দিয়ে সেইটো খালেও এইটো মেডিচিনত কলটো পকি যায় আমাৰ ভিতৰত সি কিমান ক্ষতি কৰিব
উম তুমি চাবাচোন কিনি অনা কল বিলাক তোমাৰ ভিতৰতো আধা কেঁচা নিচিনা হৈ থাকে তাকে আৰু খাবলৈও ভাল নালাগে বহুত বেয়া হৈ থাকে আমাৰ আকৌ সেয়া সৰুতে লগা কলো আছে নহয় সেয়াও এথুক হৈ আছে আৰু পকা নাই মই মাক কৈছোঁ যদি গছতে পকে তেতিয়া সেই কাটিবা তেতিয়া খাবলৈ বেছি সোৱাদ হয় বস্তুবিলাক উম গছতে যদি পকে তেতিয়া সোৱাদটো বেছি ভাল হয়
ভাল হয়, ভাল হয়, আসতে ক্ষতিও নকৰে চাবাচোন হেইটো খাবলৈও ভাল লাগে।
ক্ষতিও নকৰে একো অ ইয়াৰ আগৰ বাৰু এঠোক হেৰি পৰিছিলে তাৰপাছতে মই আৰু স্কুলতো লৈ গ'লোঁ দূআশী ল'ৰা ছোৱালী বিলাকে আৰু ৰান্ধ ৰান্বনীনিকেইজনীও খাই ইমান ভাল পাইছে কৈছে ইমান ভাল হৈছে বাইদেউ কলগিটা একদম বহুত সোৱাদ মৌল গ গছতে পকিছিলে যে সেইটো কাৰণে বোলো সোৱাদটো বহুত ধুনীয়া
অ হেৰি যে এই এনে চাবাচোন মালভোগ অ ইমান দাম দি পেলাই নিও
মাজত কেঁচা হৈ থাকে
কেঁচা হৈ থাকে আকৌ পকক বুলি থৈ দিলে
অ গেলি যায় অ গেলি যায় তুমি ফ্ৰিজত যদি থৈ দিয়া কোলা যাব কিন্তু অ গোলাব হৈ য স মানে সেইটো মানে কি হয় গেছ দিয়ে যে তোমাৰ ঠাণ্ডা দিনত তুমি কিনা কল একদম খাব নালাগে, কাৰণ ঠাণ্ডা দিনত কলটো বহুত দিন লাগে পক ফুতে, ত' সিহঁতে দি পেলাই পকাই যে, আধ আধা কেঁচা, আধা পকা ভিতৰত। আৰু তুমি খাব নোৱাৰা আৰু, আও হেটো। কল মানে সৰু ল'ৰা ছোৱালীক খওোৱাটো বহুত বেয়া। অপকাৰো কৰে, তোমাৰ ভাল নহয়-নহয় হে। খোৱা হয়। তাকে সেইটোৱে। আজিকালি সাৰ দিয়া বস্তু। আৰু দিয়া চব হয়! অ চব বস্তুতে এতিয়া তুমি খেতি কৰিলেও ন চবেই দেখোন এতিয়া দেখোন খেতিতো এতিয়া তোমাক সাৰ। দিয়ে হয়নে আৰু সাৰ নিদিলে তোমাৰ বস্তু। সেইটো নহয় এহ! নহয় অ নহলে তুমি ঘৰতে ৰোৱা বস্তু বিলাক কি মেমেয়া মেমেয়ী কে লাগে।
তাকে সেইকেইটা নহয় সেই সেইকেইটা। সোৱাদ গেইটা সোৱাদতটো ভাল খাবলৈ মানে হেৰি ম খাতে কাটিবলৈ মন নাযায় কাটিলে উম, বাকলটো কাটিলে মঙহ নোলায়।
অ', নোলায় অ', সেইটোৱে তেনেকুৱা হয় কিন্তু খাব ক'বলৈ ইমান ধুনীয়া হয়। কিন্তু তোমাৰ একো নো অ'। কিন্তু সিহঁতে সাৰ দি ব কোৱা বস্তুবিলাক ইমান ধুনীয়া। ডাঙৰ -ডাঙৰ ন ', একো নাই অ', কোন নাই তুমি, কোনো সোৱাদ নাপাবা কিন্তু।
এই জিকা ', -জিকা, দুটা- এটা ঘৰতে লাগি আছে, আমাৰ এতিয়া। তাকে সেই পুৰি পেলাই খাও। ইমান মিঠা। কিন্তু, কিনা কেতা সাৰ, সোৱাদ একো নাথাকে।
অএক একো নাথাকে মিঠাও নালাগে অকনো হে' লেচাই-চেচাই ও লাগিছে। এ আমাৰ অলপ অলপ কে এ লেচাৰী কেইডালো বহুত ধুনীয়া মিঠা গম পাই ছা কিনা খিনি একনো মিঠ থানাই তমবে উম আমাৰো সেই ভাড়াঘৰ গোটেইখিনি মানুহ যে ভা ভাড়া আছে যে সেই মানুহখিনি গোটেই খিনি খেদ গোটেই গয় নহয় ধুনীয়াকে কিবা নহয় কিবা লগাইছেই চবে- সে ঘৰ বস্ত বস্তুৱে খাই থকা যায় তাতে আকৌ লাউ আগ আছে, মৰিচা ঠাৰি আছে, এইখিনি গোটেইখিনি ঘৰতে সেয়াকে ছিঙি পেলাই খাই থাকোঁ আউ
নহয় সেই সেয়া খাই আছা কাৰণে বেমাৰৰ পৰা বহুত বাচি আছা।
সেইটোৱে। নহলে তুমি সাৰ দিয়া বস্তু খালে অ বেমাৰে হৈ থাকিব।
শাক শাকটো আজিকালিতো কিনি আনিব নোৱাৰি তুমি ঘৰলে আনা-আনি ঘৰ পোৱাহে এ
উম গেলিয়ে যায় অ', অ' শুকাই নাযায় কিন্তু তোমাৰ গেলিহে যায় হয়নে? আগতে তোমাৰ এনেকুৱা আ বস্তুবিলাক শুকাই যায়। সাৰ নিদিয়ে যে, শুকাই যায়। এতিয়া যে, সাৰ দিয়ে এতিয়া গেলি যায়গৈ। তোমাৰ শাকটোতো চোৱাচোন শাকটোতো ইমান ইযে সহজকে হয় হে নহ তথাপিও শাক বস্ টোতো সাৰ দিয়ে।
এই আগৰ নিচিনা শাক-চাকো তেনেকে নোহোৱা হ'ল এতিয়া।
নাই একোৱে নহয় চব মানে এতিয়া তোমাৰ ভেজেলীয়া হৈ গল গ বস্তু বিলাক হায়নে? আৰু নহয় তোমাৰ অ' মাটিবোৰ বেয়া হল আৰু এটা কথা নহয় আগত তে গোবৰটোৱে সাৰ হয় আজিকালি ধৰিলোৱা গৰু গৰুৱাইনো কি খাই তোমাৰ সেইবিলাক বজাৰপা নিয়া শাক চবজি কাতি কোটি দিয়ে হয়, সেইটোৱে সাৰ বস্তু ত ', খালে খিহঁতৰ গুবৰ্টো ইমান সাৰ নাথক কা নিচিনা হৈ যায় ন, তে সেইটোৱেই নু কি সাৰ হব। এতিয়া
আন ধান খেতিয়ে কৰিলে। প্ৰাইভাক মানুহে সাৰো দিয়ে নেকি, তাত? সৈয়াহে খাই সিহঁতে, সাৰুৱা মাটিত হোৱা খ' গাহ খিনিহে খায়।
উম', - এই মেচিনৰ খেতি খিনি হয়, সাৰে হয়, সেইটোতো খাবই, খাবলৈ নোৱাৰা তুমি। কিন্তু সেইবিলাককেটো কিনি নি কিনোবাই ভাত সিজাই - সিজাই মানে গৰুক খোৱাই আছে ন। জোনে ধৰক বহুত -বহুত পোহে, হয়নে ব্যৱসায় কাৰণে পোহা। খিনি সেনেকেইটো খুৱাই আছে। সেইবিলাকৰ মানে গাখি কিন্তু তোমাৰ কোনো সোৱাদ নাই আৰু লগতেই তোমাৰ তাৰ গোবৰটো তোমাৰ মানে একো প্ৰয়োজন নাহে মানে হেট
অ', সেইবোৰ প্ৰায়োজন হয় এতিয়া সিদিনা মই দেখিছো আমাৰ গাঁওৰ সিফালে মস্ত ডাঙৰ ট্ৰাক এখন গৈছে। গোবৰ বোৰ যে, গোবৰ বোৰ মানুহৰ পৰা কিনি - কিনি ট্ৰাক খনত ভৰাই আছে।
চাগক।
অ', খেতি কৰিব কাৰণে কুনবায় তেনেকে, ডাঙৰ ট্ৰাক এখনত ভৰাই আছে।
লৈ গৈছে অ', কিনি - কিনি লৈ জাই ন তেনেকে, উম', চোৱাচোন আজি আজিকালি মানে পাবলৈ একো নাই, হয়, এতিয়া ধৰি লওক গাঁৱৰ গায়হে ধৰি লওক কবাতহে- কবাত সে গৰু পূহে ন ', আজিকালিতো তোমাৰ ধৰি লওক নুপূহাই হ'ল। কি হয় জানা নে চুৰ হয় নহয় তোমাৰ। কম চুৰ হয় নেকি আমাৰ এতিয়া স্কুলত তোমাৰ ওচৰতে আৰু। অ', মানুহে এঘৰ বোলে মানে ব্যৱসায় কৰে আৰু। গৰু বহুত পুহিছে গৰুৱে ব্যৱসায়ি সিহঁত ধৰি লওঁ গাখীৰৰ পৰা মানে পইচা আ পায় সেনেকে আৰু। তাৰপিছতে এতিয়া সিহঁতৰ বোলে ৰাতি ক'ৰ পৰা জানো চোৰ আহি গোটেই বোলে এৰালবিলাক বোলে কাটি কাটি দিছে। ত মানে নিবলৈ নাপ পালে কোনোবা এটা গৰুৱে বোলে চিঞৰা ৰাধে চৰৰ মানুহ বোলে খায়াই পোৱা নাই ওচৰ মুহে খ পাই পেলাই চাওঁতেহে গম পাইছে। যে গৰু খিনি গোটেইখিনি এৰাল চিঙা হৈ আছে। তাৰপিছত তে গাড়ী এখন গৈছা। তাক এখন বোলে ভাগ্য ভাল মানে এজনীও নিব নোৱাৰিল যদি নিলে হয় মানে সিহঁতৰ বহুত লোকচান হ'ল হয় ডাঙৰ ডাঙৰ গৰু মানে সিহঁতৰ ৰা এ এজনী এজনী তোমাৰ সতৰ আশী হোজাৰ টকা ক এনেকুৱা দামৰ গৰু আছিলে সিহঁতৰ
চ মানুহে ইমান কষ্টকৈ পোহে ন
তুমি এতিয়া চোৱা তুমি পহিলা তোমাৰই যদি তিনিামান চোৰ হ'ল তেতিয়া তোমাৰনটো ভাঙি যাব
মনতটো ভাঙি যোৱা মানে আৰু আকৌ এবাৰ পুহো বুলি কোনো কাৰণত মনত নাহে আৰু
উ সেই তেনেকৈ মানে নোপোহা হৈছে আৰু আগতে ধৰি লওক মানুহবিলাক ইমান ধৰি লওক কামত লাগি নাথাকে কে ন গৰু কিতা পুহি তাতে লাগি থাকে কিন্তু এতিয়া মানুবাক চব বাহিৰত ওলাই ওলাই কাম কৰিবলৈ যোৱা হ'ল হৈ?
এক নম্বৰ কথা চৰকাৰে চাউল দিয়া হল
অ সেই
চৰকাৰে চাউল দিয়াৰ পৰা খেতিতটো কমাই কৰা হয়
কমাই কোৱা হ'ল।
সেইকাৰণে মানুহে গৰুৰ প্ৰতি ইমান মানে হেৰি নাই। আগ আগৰ দিনত যেতিয়া চাউল নিদিয়াকে আছিলে তেতিয়া-তেতিয়া কিন্তু মানুহে খুব খ খেতি-বাত
অ', খেতি-বাতি বহুত কৰিছিলে মানুহে। এতিয়া আৰু খেতি-বাতি বাদেই দিছে আৰু উম, সেইটোৱে।
তাৰপিছত আকৌ চাউল-চাউলটো দিছে। কিছু সংখ্যকৰ কাৰণে ভাল কিন্তু কিছু সংখ্যকে যে
আনি পেলে ধৰা। অ', সেইটোৱে মানে কি হৈছে মানুহে মানে এতিয়া মানে বিচ চাৰৰ লগে লগে বস্তু বিলাক পাইছ যে তো কাম নকৰা হৈছ তোমাৰ এতিয়া, ডেইলী হাজ হাজিৰা কৰা মানুহ তুমি বিচাৰিয়েই নোপোৱা। ইমান বিচাৰিব লাগে আৰু আজিকালি দামবিলাক আকৌ বাঢ়ি গলগৈ তোমাৰ। আগৰ দিনৰ নিচিনা নহয় আৰু তোমাৰ পাঁচ-ছশ টকাৰ তলত কামেই নকৰে। আগতে দুশ-আঢ়ৈ অ, এনেকুৱাহে আছ ছিলে হয়। এতিয়া বাঢ়ি গ'ল আৰু।
বাঢ়ি-বাঢ়ি-বঢ়াই দিলেও মানুহ পাবলে নাই।
পাবলৈ নাই। তুমি মানে দুই-তিনমানৰ আগৰ পৰা চাই থাকিব লাগিব। পাম-পাম তাৰপিছত, নাই আকৌ বিচাৰি থাকিব লাগিব। তাৰ পিছতহে তুমি ক'ৰবাত কৈ কৈ থ‌ওঁতেহে মানে পাবাগৈ আৰু তা আকৌ, মানে তুমি কিমান নম্বৰত পাবা। সেইটো মানে ঠিকেই নাই। সেনেকুৱা হৈছ
মানে কাম নকৰা হৈ গ'ল যে মানুহে আৰু যিকেইজনে কৰি থাকে। সে সেইকেইজনৰ মানুহ থাকেই।
অ', সেইকেইজনৰ মানে সিহঁতে মানে ঠিক কৰিয়ে থয়, সদায় কাৰণে হয়। সিহঁতৰ ঠিক হৈয়ে থাকে আৰু সি সিহঁতেও ক'ৰবাত নহয় ক'ৰবাত খেতি-চেতি কৰি থাকে কাৰণে হয়। এতিয়া আমাৰ ঘৰতে যে মানুহ এজন আহে যে আগতে ন। তেওঁ আগতে বিশ চাৰিলেয়ে পাওঁ। কিন্তু এই এতিয়া আকৌ বিচাৰিলেও নাপ পাওঁ তেওঁ নিজে খেতিত লাগি থাকে। কাৰণে সেইয়াই। মানে বিশ ঠাৰিললৈ আজিকালি নোপোৱা হৈছে। মানে মানুহ বিলাক। তোমাৰ উম উম দিয়া ঠিকে আছে দিয়া ন।
অ', অ'।